নমস্কাৰ, নমস্কাৰ বোলো
হয় হয় নমস্কাৰ নমস্কাৰ, জয় জয়তে মোৰ হিয়া ভৰা আপোনাৰ প্ৰণীপাত আপোনালৈ বুলি মই মেলি দিছোঁ।
হয়। ক্ষমা কৰিব লনত মানে মই হয়তো লুটি খাই সৰি পৰিব পাৰোঁ সেয়েহে মই আপোনাৰ হিয়া ভৰা পন প্ৰণীপাত গ্ৰহণ কৰিব বৰ্তমান নোৱাৰিম, হ'লেও আপুনি যদি বেলেগ কিবা নিবেদন কৰে শ্ৰদ্ধা যদি নিবেদে তেতিয়া মই সেয়া গ্ৰহণ কৰিম।
হয় জয় জয়তে মোৰ এতিয়া শ্ৰদ্ধা আপোনালৈ নিবেদন কৰিছো পণিপাত যিহেতু আপুনি গ্ৰহণ নকৰো বুলি ই ক'লে গতিকে আপুনি মোৰ হিয়া ভৰা শুভেচ্ছাৰ লগতে বহাগী বহাগী বিহু ওলগ যাছিলোঁ।
হয় হয়, যথেষ্ট আপোনালৈ ধন্যবাদ মই যাছিলোঁ যিহেতু আমাৰ আগন্তক সময়ত আপোনাৰ কঙালী বা ভোগালী বিহু আহি আছে আপুনি মোলৈ বহাগী বিহুৰ শুভেচ্ছা জনালেঁ। কথা ময়ো আপোনালৈ ভোগালী বিহুৰ বহুত হিয়া ভৰা শুভেচ্ছা জনালোঁ। আমাৰ ইয়াত মানে কাতি বিহুত আপোনাৰ পথাৰৰ মাজত যোনটো চাকি দিয়া পৰম্পৰা সেইটোৰ বাবেও আমি বৰ্তমান সাজু হৈছোঁ এতিয়া। আৰু লগতে এ এগছি মানে আকাশ শ বন্তি বনাব আৰু আপোনাৰ কাতি বিহুৰ উপলক্ষে আমাৰ যোন খন সেই বুনিয়াদী কলিত পুলৰ ওপৰত যোনখন এখন যুদ্ধ হয় সেই যুদ্ধৰ যিহেতু মই মহানায়ক বা সেনাপতি গতিকে সেই যুদ্ধৰ বাবেও যিমানখিনি পাৰোঁ আৰু সাজু হৈছোঁ।
হয়, হয়। উম, যিহেতু মই শুনা মতে আপুনি যিহেতু ক'লে, যে যোনখন কলিতা ব্লেকেটি আপোনাৰ পোলত যোনটো আপোনাৰ যুদ্ধ হয়, সেই যুদ্ধ খনৰ আপুনি সেনাপতি বা অধিনায়ক বুলি ক'লে। কিন্তু আচলতে মই শুন মতে আজিলৈকেতো আপুনি সেই পুলতোত, সেই ফাইট কাজিয়া খনত মানে, আপুনি আজলৈকে উপস্থিত হৈ প নাই। যিহে তু এবাৰ মই আপোনাৰ বিদ্ৰোহী সেনাক যেতিয়া আক্ৰমণ কৰিবলৈ গৈছিলো, তেতিয়া মোৰ দাড়ি চুলি চব বোমৰ যি তাপ, যি পোহৰ সেয়াত মোৰ গোটেই দাঢ়ি, চুলি, নোম চব জ্বলি গৈছিল। আপুনি সেই বিষয়ে হয়তো অজ্ঞাত, কিয়নো আপোনাৰ বিশেষ পেটৰ বিষ বা আপোনাৰ যিটো হৈ থাকে নিয়মীয়াকৈ সেই হোৱাৰ বাবে আপুনি দেলহি লৈ যাব লগীয়া হৈছিল, আমাৰ নতুন দিল্লীলৈৈ যাব লগীয়া হৈছিল। যাৰফলত আপুনি সেইটো ইমান এটা ভাল অনু ষ্ঠান, ইমান এটা ভাল লগা পৰিৱেশ, আপুনি হয়তো সেইটো মিচ কৰিলে মানে এইট ত' কি বুলি
আপুনি সেইটো হেৰুৱালে।
হয়। আপুনি সেইটো হেৰুৱালে, গতিকে মই সেই বিষয়ে অতি দুখিত।
হয়, হয়। চাওক আপুনি এইখিনিতে মই আপোনাক এটা কথা কওঁ, আপুনি এই বিষয়ত কোনো ধৰণৰ দুখ নকৰিব। আপোনাৰ সেই কোলা ফেতি খাপৰ পুলৰ ওপৰত যোনখন আপোনাৰ যুদ্ধৰ সৃষ্টি হয়, বৰ্তমান সময়ত সাম্প্ৰতিক সময়ত মানে পৰম্ সৃষ্টি কৰাৰ মূল মানুহজন, মূল বিষয়বস্তুটো আছিলো মই। সেই তাহানিৰ সেইখন যুদ্ধৰ প্ৰথম-প্ৰথম মই আপোনাৰ পৰিকল্পনা কৰি যুদ্ধখন আৰম্ভ কৰিলোঁ। যিহেতু পৰৱৰ্তী পৰ্যায়ত মোৰ কিছুমান স্বাস্থ্যজনিত কাৰণত মানে মই আপোনাৰ উপস্থিত থাকিব নোৱাৰিলোঁ, হ'লেও তাৰ খবৰবিলাকত মোৰ পোৰা সম্পূৰ্ণ সক্ৰিয় আপোনাৰ অৱদান আছে। তাত
হয়, হয়। মই বুজি পাইছো, মই কিয়নো আপোনাৰ কথা মই আগৰ পৰাই শুনি আহিছো। যে আপুনি এনেদৰে অৱদান আগবঢ়াই আহিছে। কিয়নো এবাৰ ভোগালীৰ ৰা যিটো হৈছিল ইয়াত কাণ্ড। সেইটো কৰি আপুনি যিহেতু হেৰিয়ালে পলাবলগীয়া হৈছিল, নতুন দিল্লী লৈ বুলি। কৈ মই ভালকৈ জ্ঞাত যে, আপুনি কেনেদৰে ইয়াৰ লগত জড়িত। এই পৰম্পৰাৰ লগত আপুনি কেনেদৰে জড়িত। আপুনি কেনেদৰে ইয়াৰ লগত জড়িত হৈ আমাক এক চেতিয়াভাৱে আপুনি যি সহায় কৰি যায় যি সহযোগিতা কৰে। সেয়েহে মই সেইফালে বহুত আনন্দিত অনুভৱ কৰোঁ। যিহেতু আপুনি গুল্টি লোৱা যোনটো ফাইট, যোনটো কাজিয়া সেই গুল্টি লৈ লৈ পেলাই আপুনি, গুল্টি লৈ পেলাই যি হেতু আমি আচলতে কাজিয়া কৰো। যিটো দুই যুদ্ধৰ মাজত আপোনাৰ সংগম হয় হয় সেই অকণমান হ'লেও হেৰুৱালে আপুনি। অকণমান হ'লেও তাৰ আমাৰ লগত জড়িত হ'ব নোৱাৰিলে সেইবাবে মই অতি দূষিত।
হয়। আপুনি সেই ক'লা সাপডালৰ দৰে বহুত ধৰনৰ মানে কথাৰ মাজত বিলম্ব নৰখাকৈ একেটা উশাহতে বাক্যবোৰ শেষ কৰিবলৈ চাইছে। যিটো আপোনাৰ বাবেও তথা আমাৰ দুয়োৰে বাবে আৰ্থিক কিছু উপাৰ্জনৰ ক্ষেত্ৰত বাধা জন্মাব পাৰে এই বিষয়টোৱে। সেয়েহে আপুনি এই কথাটোৰ প্ৰতি ভৱিষ্যত অকণমান লক্ষ্য কৰিবৱআৰু এতিয়া যদি আপুনি, হয়, আ আপুনি যোনটো উৎপাতৰ কথা ক'লে, এতিয়া যিহেতু আগন্তক ব'হাগ বিহু আহি আছে। আপুনি যোনটো উৎপাদৰ কথা ক'লে, সেই কামটো হয়তো মই এ এইবাৰ ব'হাগ বিহুতো সেই ভোগালীৰ ৰাতি কামটো কৰিম। মাঘৰ বিহুৰ সেই মেজিৰ তলত বহি আমি হুঁচৰি গাম ব'হাগৰ। লগতে মানে আপুনি যোন দুৰ্নীতি বা উ-উপদ্ৰৱৰ কথা ক'লে, তাত মোৰ আপোনাৰ এটা সহযোগ অৱশ্যে নাই
হয়। হেল্ল'।
হয়-হয় যিখিনি কথা মানে আপোনাৰ কোনো বেয়া কথাও নহয় সেইখিনি মই যথেষ্ট মোৰ পৰ ফালৰ পৰা মানে যথেষ্ট উপযোগী কথাই লিখিছিলো কাৰণ এতিয়া যদি চাই আপুনি বাকী খালেই মানে মানুহে পাহৰি যায় বাকী পইচা ঘূৰাই নিদিয়ে। সেয়েহে মই তাত লিখিছিলোঁ, আৰু কিছুমান মানুহ আছে মানে বহুত দৰিদ্ৰ মানুহ যি নেকি বাকী বিচাৰে, পিছত পইচা পালে তেওঁলোকে বাকীটো মাৰি দিয়ে। সেয়েহে মই তাত লিখিছোঁ ইয়াত আপোনালোকে দহ হাজাৰলৈকে বাকী ওপ
হয় হয়। মই, এই বিষয়ে মই ভালকৈয়ে জ্ঞাত তো যিয়েনো আপুনি ইমান এটা ভাল
আপুনি-আপোনাক মই ক'বলৈ সুবিধাটো দিম। আপুনি এতিয়া চোৱক মই টা ইমান সমাজ কৰ্মী কাম কৰিলোঁ। তাত ইমান ধুনীয়াকে লিখিলো যে দহ হাজাৰলৈকে বাকী দিব। তাত আপোনাৰ সেই জোনজন বিক্ৰেতা আহিব বা ক্ৰয় কৰোতা আহিব আপোনাৰ তপন বেংগলীৰো ইয়াত উন্নতি হ'ব। তেখেতৰ সেই ব্যৱসায়টোও আগবাঢ়ি যাব, লগতে জোনজন আপোনাৰ বি-বিক্ৰে তা হিচাপে যাব ধৰক আপুনি, মই দৰে সাধাৰণ মানুহ, তেওঁলোকৰো মানে সেই বস্তুটো পাই যাব, যিটো আপোনাৰ
হয়।
ঝণৰ পৰিশোধটো তেওঁ পিছত কৰিব।
হয় হয়। হয় আচলতে আপ্‌ আপুনি এটা ইমান ডাঙৰ মহৎ লোকৰ বাণী তাত লিখিলে। লিপিবদ্ধ কৰিলে। হয়তো সেয়া যুগ যুগ ধৰি পচ চলিত হ'ব বুলি মই ভাবিছিলোঁ। যুগ যুগ ধৰি সেইটো প্ৰথা আমাৰ সমাজত মানুহে সেই পচ চলন কৰিব বুলি ভাবিছোঁ। লো সেইটো। তাৰ আদৰ্শকে লৈ প্ৰদীপ তামুলীৰ যি দোকান আছে সেই দোকানখনতো ম মই সেই প্ৰথাই চলিব বুলি মই ভাবিছিলোঁ। কিন্তু যিহেতু তপ্‌ পন বেংগুলীয়ে পিছদিনায়ে আনি আপোনাৰ দুটা তিনিটা ৰঙৰ টেমা তাত ঢালি দিলে তাত সেয়া সম্পূৰ্ণ মচি পেলালে, তেওঁক খঙত ক্ৰোধিত হৈ গ'ল। তেখেত মানে, আপোনাৰ কি বুলি কয়, এইটো আচলতে তেখেত এত উত মানে উত কি বুলি কয় উত্তেজিত হৈ পৰিল তেখেত। তেখেতে মানে সকলো পাহৰি গ'ল। হয়, হয়। এতিয়া চাওঁক আপুনি এটা ইমান ভাল কথা লিখিছিল। এতিয়া চাওঁক যিসকল আমাৰ দুখীয়া শ্ৰেণীৰ লোক, তেওঁলোক কে এটা চেধা পেকেট কিনিবলৈ হ'লে, ধপাতৰ পেকেট কিনিবলৈ হ'লে আ', আপোনালোকে হয়তো জানে কিমান এটা মানে হেৰি কৰিব লগা হয় আচলতে, কি বুলি কয় এইটো
হয়। কিমান কষ্ট কৰিব লগা হয়। সেয়েহে মই ভাবোঁ, আপুনি এটা যিহেতু বহুত ভাল কাম কৰিছিলে, কিন্তু সেই ভাল কামৰ মূল্য তেখেত তে বুজি নাপালে। তেখেতে সেয়া মুচি পেলালে। মুচি পেলাই এইটো এটা পাপ কাম কৰিছে বুলি মই ক'ব বিচাৰিম।
হয়। হয়। এইখিনি সুধিছা। তাৰ আগতে আৰু কিমান-আৰু কিছুম বিষয়বস্তু মই কৰিছিলোঁ। আপোনাৰ জোনখন এতিয়া ক'লাফেটী পু তাত মই সুন্দৰ সুন্দৰ সুন্দৰ সুন্দৰকৈ সোণা
হয়।
যি বিজিত চুমাহাজান বুলি লিখিম- তেওঁলোকৰ প্ৰেমক অমৰ কৰিব বিচাৰিছিলোঁ। তাতো আপোনাৰ বিভিন্ন জনে
হয়।
তেখেত লো কে এই ক্ষেত্ৰত মই যদি মোৰ ফালৰ পৰা চাওঁ নাছিলো‌ঁ মাক লৈ লগতে তেওঁলোকৰ প্ৰেমটো আপোনাৰ চিৰ যুগমীয়া কৰিবলৈ চেষ্টা কৰিলোঁ। কিন্তু নাৰ
হয়- হয় মই এই বিষয় বিষয়ে অতি জ্ঞাত যিহেতু আপুনি এটা বহুত সেইটোও মহান কাম বুলিয়ে ক'ব লাগিব আপুনি এটা মহান কাম কৰিবলৈ আগবাঢ়িছিল বা সেইটো সম্পন্ন কৰিছিল আপুনি। কিন্তু সেই মহত্বৰ বিষয়ে তেখেতসকলে বুজি নাপালে যিটো এটা ইমান ডাঙৰ প্ৰেম কাহিনী। আমি এতিয়া হিন্দী যোনবিলাক ছবি তাত আমি চাবলৈ পাওঁ লেলা মষ্ণুৰ কাহিনী। তেনেকৈ আপোনাৰ আচলতে এইটো এটা বহুত ডাঙৰ প্ৰেম কাহিনী আৰু মাজনীৰ।
আপুনি ইমান ধুনীয়াকৈ ইমান ধুনীয়া সুন্দৰ আখৰেৰে তাত লিপিবদ্ধ কৰিছিল সেই অ মৰ প্ৰেমৰ কথা। কিন্তু আচলতে সেয়া তেওঁলোকে লাজতে হওক বা ঘীণতে হওক। বা যি কাৰণেই হওঁক তেখেতে আ সেয়াও মচি পেলালে গতিকে অন্তৰত কিবা এটা নহয় কিবা এটা অকনমান হ'লেও চুকত সেই বিষয়ে অকনমান দুখ লাগি থাকে। কিয়নো আজি তপন বেংগলিও আপোনাৰ সেই মহৎ লোকৰ যোনটো বাণী সেইটোও মচি পেলালে লগতে এই অভিজিতেও মচি পেলালে আৰু যিহেতু পৰিৱেশটো এটা ইমান উত্তেজিত পৰিবেশৰ সৃষ্টি হৈছিল সে সেই সময়ত আচলতে পুলিচ আহা লেখীয়া হৈ গৈছিল আপুনি বৰ তেতিয়া আপুনি নতুন দিল্লীতে আছিল চিকিৎসা কি বুলিয় কয়‌ এইটো চিকিৎসাধীন অৱস্থা আপুনি এই বিষয়ে ইমান এটা কথা নাজানিলও। সেই বিষয়ে মই ভালকৈয়ে জ্ঞাত।
অকণমান ধৰক ময়ো আপোনাক দুৱাষাৰ কওঁ এই সুযগতে মানে চাওক সেইটো যোনটো পৰিস্থিতি হ'ল সেই পৰি স্থিতিটো আপোনাৰ কিছুমান লোকৰ মানে ঠেক মানসিকতাৰ কাৰণে এই পৰিস্থিতিটো হ'ল এতিয়া আপুনি যদি বেলেগ লোকৰ আমি এতিয়া দেখা পাও বহু লোকে মানে তেওঁলোকৰ ঘৰৰ পৰিয়াল বৰ্গ বা তেওঁলোকৰ পুত্ৰ সন সন্তানে আপোনাৰ বোল ছবি গৃহত গৈ সেই প্ৰেম নিজৰ ঘৰৰ যেতিয়া আমি তথ্য কৰিব বিচাৰিছিলোঁ পথত শুদিত কৰি মানে তেওঁলোকৰ সেই প্ৰেম চিৰ যুগমীয়া কৰিব বিচাৰিছিলোঁ, সেই ক্ষেত্ৰতো মান তেওঁলোকে মোক বাধা শে আৰোপ কৰিলে বা সি তেওঁলোকে মোক বেলেগৰ হতুৱাই পৰোক্ষ ভাৱে মানে কিছু নিন্দা কৰিলে মনে-মনে হ'লেও তেওঁলোকে মুখেৰে প্ৰকাশ নকৰিলেও এতিয়া যদি তাৰ পৰিৱ তেওঁ পালেহেঁতেন কিন্তু তাৰ পৰিৱৰ্তে মই সেইটো কাম নকৰি আপোনাৰ আমাৰ মধ্য ইংৰাজী বিদ্যালয়ত ৰং কৰিবলৈ অনা সেই ৰংখিনি বহা ৰংখিনিৰে মই কিন্ত পিছত যোনটো পৰিস্থিতি আপোনাৰ মানে মুখামুখি কৰিবলগীয়া হ'ল তাত মানে যোনটো আপোনাৰ তাৰ পৰা আপোনাৰ সয়া আউটকাম মানে যোনটো আপোনাৰ বস্তু ওলাই আহিলে তাৰ পৰা সেই দুখত মানে মোৰ আপোনাৰ দুচকুৰ সেই অশ্ৰু ভৰা নয়নেৰে মানে দুধাৰি বৈ আহি মোৰ গালৰ পৰা গোটেই শৰীৰ তিয়াই পেলালে সম্পূৰ্ণৰূপে মই যথেষ্ট মানে দুখিত হ'লোঁ ইয়াতকৈ হয়।
হয় আচলতে পৰিস্থিতিটো উত্তপ্ত হ'বই কিয়নো আচলতে তেখেতসকললে চাগে বিচৰা নাছিল। যে মানে যেতিয়ালৈকে অমৰ প্ৰেম কথা তেওঁলোকৰ আ কি বুলি কয়। এইটো আচলতে পাৰমানেণ্টো কি বুলি কয় অসমীয়াত আপুনি
আপোনাৰ এইটো পাৰমানেন্টো মানে মই অকমান আপোনাৰ পাহৰিছো বা চিৰ যুগমীয়া বুলি আপুনি
হয়-হয় তেওঁলোকৰ প্ৰেম মানে যেতিয়ালৈ চিৰ যুগী যুগমীয়া নহয় তেতিয়ালৈকে হয়তো তেওঁলোকে সমাজত ব্যক্ত কৰিব বিচৰা নাছিল। তেওঁলোকে লুকুৱাই ৰাখিব বিচাৰিছিল।
হয়, আ মোৰো- মোৰো মনত মানে মোৰো মনত মানে দুআষাৰ কথা আহিছে এই ক্ষেত্ৰত এই ক্ষেত্ৰত এনেকুৱাও হ'ব পাৰে যে আপোনাৰ যোনজন ব্যক্তিৰ প্ৰেমৰ গাথাৰ বিষয়ে মই এই ওপৰত লিখিছিলো। বিজিত যুগ মাজনী সেই ক্ষেত্ৰত মানে তেওঁলোকে যিহেতু এই কথাৰ বিৰোধী তা কৰিলে হয়তো বিজিত নাইবা মাজনী কোনোবা এজনৰ নহয় কোনোবা এজনৰ পৰকীয়া প্ৰেমৰ কিবা গোন্ধ ইয়াত থাকিবলৈ
হয় হয় নিশ্চয় নিশ্চয় আপোনাৰ সন্দেহৰ মই সন্মান জনাইছো ইয়াত মানে আচলতে তেনেকুৱা এটা বিষয়ও ইয়াত সোমাই পৰিব পাৰে যিহেতু আপোনাৰ মনলৈ এই কথা ভাগি আহিছে আমাৰো মনৰত এটা চিন্তা হৈছ ছে যে হয় চাগে অ বেলেগে দেখিলে হয়তো মানে যিজনক তেওঁ মনে বিচাৰে সেই জনে দেখিলে হয়টো এই বিষয়ে অকনমান আ উৎকোচ জনাব বুলি সেই সেইকাৰণে সেয়া লিপিটো মুচি পেলাবলৈ তেওঁলোক সক্ষম হ'ল
হয় হয় মোৰ মানে এইবিলাক বহু কথা সন্দেহ হয় এতিয়া যদি আপোনাৰ ওচৰত যোন কেইজন অৰ্ধ পগলা বা অৰ্ধ মস্তিষ্ক বিকাশ নোহোৱা লোক আপুনি আপোনাৰ সন্মুখত দেখা পাইছে তেওঁলোকেও তেওঁলোকৰো মানে কিছুমান তেনেকুৱা কোৱা ধৰণৰ কাৰ্যসূচীত লিপ্ত হয় তাৰে এজনো আপোনাৰ সেই প প্ৰেমত লিপ্ত হৈছিলে তাৰে তেখেতৰে এজন পৰম মিত্ৰ যিজনক আমি মৰমত ফাটেম বুলি মাতো তেখেটো তেনেকুৱা পৰে পৰকীয়া প্ৰেমত আপোনাৰ লিপ্ত হ'ল হয়তো তেওঁলোক দুজনৰো সিহঁতৰ দৰে আপোনাৰ পৰকীয়া